হেল্ল।
হেল্ল'।
অহ, কক হেল্ল'। হেল্ল'। শুনি আছেনে? শুনি পাই আছেনে? হেল্ল' মাতো শুনিছে? হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' শুনি পাই আছে? হেল্ল' মানটো শুনিছে? হেল্ল'। হেল্ল'।
বাকী
হেল্ল' অ, মাতটো শুনিছে?
অহ, আহিছে, আহিছে
অ, অ, অ, ঠিক আছে অ'। কি কৰি আছে?
অহহ যসু মই আপোনাৰ লগতে কথা পাতি আছো। এনে অলপ অহ
আচ্ছা, আচ্ছা অঁহ।
এ, হিষ্ট্ৰ্ৰী পঢ়িইছে
হিষ্ট্ৰি পঢ়ি আছে?
নাই ইমান এ, পুৰণো পুৰণ, হয়। এই হেৰি যে আমাৰ এটা ৰাজা আছিলে যে এই মকৰা জাল টো চাই কিনি আকৌ, এই মনত পৰিলে যে মকৰাই বাৰে বাৰে মানে তাৰ মকৰা জাল বনাওঁতে মানে বিফল হৈছিলে। বাৰে বাৰে পৰি আহে তলত, আকৌ উঠি যায়, আকৌ বনায় সেই গুহাটোৰ ভিতৰত। সেইখিনি অ', শুনিছেনে বাইদেউ সেইখিনি কাহিনী? না শুনা নাছিলে?
অ অ অ।
বাকি কওঁক। কওঁকচোন ইণ্টাৰনেটৰ বিষয়ে? অকনমান আভাজ দিয়কচোন।
অ আপুনি কি ভাবে ইন্টাৰনেটতো ভাল হয় নাহ বেয়া এইটো মানে আজি কালিৰ ষ্টুডেণ্টতে অ ইমান যেনেকে মই। মই নিজে মানে যেতিয়া। অ মাষ্টাৰ্ছ কৰি আছোঁ ইন্টাৰনেটৰ পৰাই। চাই পেলাই মই মানে কৰোঁ। অ পঢ়াটো কৰি আছোঁ, চ' আজি-কালি মানে মই। আৰু কি, মোৰ ষ্টুডেণ্ট যে আছে। ঠিক আছে, মই পিছ। পঢ়াওঁ। ত' মোৰ ষ্টুডেণ্টে কি কৰে। মানে বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে, ইণ্টাৰনেটৰ পৰা পঢ়িয়ে আছে। আৰু বহুত এনেকুৱাও আছে। যে মানে ইচ। সদায় ৰীল স্বৰ্ত এইবোৰ চায়ইে থাকে।
হয়।
ত' আপোনাৰ কি বক্তব্য মানে। টো ভাল নে বেয়া।
ত' চাওঁক আজি ইণ্টাৰনেট জগতত আজি আমাৰ সমাজখন বা আজি আমাৰ পৃথিৱীখন ইমান এটা সৰু কৰি দিলে মানে আপুনি ইয়াত কি কৰি আছে সদাতে মানে কি সাত সাগৰ তেৰ নদী বুলি কওঁ নহ আমি। এই সাত সাগৰ তেৰ ন। পাৰ হৈ কিনি মানুহে আমাৰ এই বাতৰিতটো পায়, বা আমি কি কৰি আছোঁ সেইটো সিহঁতে গম পাই যায়। ত ইন্টাৰনেট ইমান ফাষ্ট হৈছে। তে মানে আমি এ মানুহক ইমান ওচৰ চাপি আনিছে তাৰ মানে সৰু এ। এটা আহ ঠাইৰ দৰে বনাই দিছে ইণ্টাৰনেটে, কিন্তু মই যিমান দূৰ জানো, আজি ইন্টাৰনেটৰ যোগেদি আমি বহুতো নাজানা বস্তু জানিবলৈ সক্ষম হৈছোঁ। য'ত আমি ভাবাই নাছিলোঁ। আমি অকল কি। কিতাপবোৰত পঢ়িছিলো কিন্তু মানুহে আজিকালি অহ হঠাতে ইন্টাৰনেটৰ পৰা মানে আহ সেইবিলাক চাব পাৰি আৰু কম সময়ৰ ভিতৰতে আমি যিবিলাক প্ৰশ্ন আছিলে সেইবিলাক প্ৰশ্নৰ উত্তৰ বিচাৰি। টো সেইটো বাইদেউ মই মানুহে কি কাৰণত বা কেনেকৈ উইছ কৰে ইণ্টাৰনেটটো দিপেণ্ড।
ডিপেণ্ড কৰে এক অ সঁচা সঁচা অ যেনেক অ।
আজি চাওঁক আজি আপুনি আহ সাধাৰণ এ। এটা বস্তু আজি আপোনাৰ বিৰাট টকাৰ প্ৰয়োজন হৈছে টকা আপুনি বেংকত গৈ লাইন পাতিব নালাগে। আপুনি ঘৰত থাকি। দিয়েই যিমান খিনি টকা লেননা তেনাহ হয় কৰিব পাৰে,
অ অঁ অ!
ইমানখিনি ইমান বিলাক সুবিধা আছে।
অ! আৰু এতিয়া চাওক আমি যেনেকে কিবা এটা টিউচন ললে, ইমান, টকা খৰচ হয় ন? এতিয়া মই, মই মাষ্টাৰ্চ কৰি আছো মাষ্টাৰ মই টিউচন ললে কিমান টকা হেতেন ন কিন্তু এ এতিয়া কি হয় মই এইটো নেটৰ পৰা ইন্টাৰনেটৰ পৰাই পঢ়ি আছো। ফ্ৰী অফ কচ ন একত টকা খৰচ নহয় মোৰ এইটো ইমান ভাল মই অফিচো কৰিব পাৰি আছ। মানে পঢ়াটোও আমাৰ কাৰণে
টো ভাল
হয় মানুহৰ জীৱন যাপনতটো মানে একে সহজ কৰি পেলাইছে। ইন্টাৰনেটে সেইটোতো হয় সঁচাকে- ত আজি এ চাপজ আমি এ কিছুমান চাই আছিলো কেতিয়া ইউটিউব হওক বা আপোনাৰ চচিয়েল মিডিয়াত হওক মানে, কিছুমান এনেকে ইনিটিউচন আছে য'ত নেকি মানে বহুত ল' বাজেটত আপোনাৰ মানে নেট এক্জামৰ কাৰণে বা বেলেগ বেলেগ ইউ পিএি এ পিএছি এ্জামৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে মানে কম। কম খৰজতে মানে মানুহক তেনেকে এটা কচ দি আছে, ত! সাধাৰণ মানুহৰ কাৰণে সেইবিলাক ভাল। যিহেতু আমাৰ আহ অসমখন ইমান মানে আগবাঢ়া। ৰাজয়ও নহয় ত সেইকাৰ কম বাজত য আমি সেইবিলাকৰ পৰা ভাল বস্তু আয়ত কৰিব পাৰো বা নিজকে আমি চ কৰিব পাৰো নিশ্চয় আমি ইন্টাৰনেটক সেইটো কাৰে ধ্যবাদ দিব লাগিব
অ অ নিশ্চয়।
আজি আপুনি নিজেই এজন এক্সমপল হৈ আছে। যে মই আহ মই ম ফিচাৰ ফাৰজাৰ ডিও কৰি আছো লগতে আহ ইণ্টাৰনেট। বহুতো মানে উপলব্ধ হ'ব মানে ভাল যিবিলাক ভাল চাইড যিবিলাক। সেইবিলাক মই ইউজ কৰি আছো। আপুনি জানে কিন্তু এইটো মানুহে ক'ত কেনেকৈ ব্যৱহাৰ কৰে।
এইটো জানিব লাগিব অ' সেইটোৱেই।
যেনেকৈ আমাৰ আ' কিছুমান মানে বহুত এ বস্তুৰে আছে যে আ' ওৱান চাইড বেয়া ওৱান চাইড ভাল। আপুনি এতিয়া ভাল টো চুজ কৰিব নে? বেয়াটো চুচ কৰিব। এইটোৱেই কথা।
অ' সেইটোৱে। আৰু ৰাতি কেতিয়া ডিনাৰ কৰিব?
ৰাতি অ' এতিয়া কেইটা বাজে নতা নাইন থাৰ্তি মানত মই ডিনাৰ টো কৰি লও বাকী আৰু অ' বন্ধু বান্ধৱ থাকে অ' এইবিলাকৰ লগত অলপমান সময় কটাবলগীয়া হয়।
অ। অ'অ।
বন্ধু বান্ধৱ অভাৰ ফনত এইটো ইন্টাৰনেটৰ জৰিয়তে আজিকালি বহুত আছে ন। ইণ্টাৰনেটত। অ' আচ্ছা আছে ইনষ্টা ইনষ্টাগ্ৰাম আছে? ফেচবুক আছে আৰু বা কি কি আছে। টেলিগ্ৰাম আছে। অ' বিভিন্ন ধৰণৰ মানে আধুনিকতা যিহেতু হৈছে সেই আধুনিকতাত আমি অকল আধুনিকতাটো হৈছে বাৰু কিন্তু আধুনিকতাৰ নামত আমি কেতিয়াবা অলপ উদ্ভান্দালি কৰো সেইবিলাক আমাৰ কাৰণে একচুৱেলি ভাল নহয়।
ভাল নহয় অ'।
আধুনিকতা হ'ব লাগে আাধুনিকতা আপুনি আ' এডুকেচনেলি বা আজিকালি যান্ত্ৰিক যুগ সেই যান্ত্ৰিকভাৱে আপুনি আ' আধুনিকতা হ'ব লাগে আপোনাৰ চিন্তা ধাৰা। আধুনিক হ'ব লাগে। কিন্তু আমি কি কিছুমান সেই আধুনিক। ত' তাৰ নামত কিছুমান অলপমান মানে যিটো সমাজৰ একচেপটেবল নহয় সেইবিলাক আমি কাম কৰো ত' সেইবিলাকৰ পৰা আমি যিমান পাৰো মানে আ' বাচি থাকাত
অ', মানে এইবোৰৰ ওপৰত নিজকে মানে আঁতৰাই ৰাখাটোৱে ভাল, ভালটোৱে কৰিব লাগে, ভালটো চাব লাগিব না।
কাৰণে ইউজ কৰি আছো। আজিৰ ডেটত, আজি আপ আপোনাৰ লগত কথা পাতি আছো, আ আপুনি মোৰ এজন আননৌন বন্ধু হয়। বা বান্ধৱী হয়, সেই আননৌন বান্ধৱী এজনীৰ লগত মই ধুনীয়াকৈ কথা পাতি আছো, আজি সমাজৰ বিষয়ে হওঁক বা খাদ্যৰ বিষয়ে হওঁক বা যিকোনো বিষয়ৰ ওপৰত। নিশ্চয়, মই নাজানা বস্তু তো আপুনি বহুত জানিব পাৰিলে বা আপুনি নাজানা বস্তু অ'
অ', আপুনি নাজানা বস্তু ময়ো জানিব পাৰিলোহেঁতেন, অ', অ'।
ত সেইটো তো তেনেকে আমি সকলোৱে মিলি আগবাঢ়িব লাগিব। সমাজখনৰ সমাজখনৰ প্ৰতি সকলোৰে দায় দায় দাইত এ দায়িত্ব আছে, সমাজখন অ সকলোৱে বিচৰা নাই যে সমাজখন বেয়া হওক, কিন্তু সকলোৱে ভাল চিন্তা কৰে সমাজখন।
অ', অ'।
ভাল হোৱাৰ কাৰণে।
ত নিশ্চয় আমি এ সেই এ ইণ্টাৰনেটৰ পৰা বহুত শিকিবলগীয়া আছে, আৰু আমি একচেলি আ ইণ্টাৰনেট ব্যৱহাৰ কৰোতে খুব সজাগ হব লাগে, কাৰণ ইণ্টাৰনেটৰ জৰিয়তে আজিকালি বহুত স্কেমো হয়।
স্কেম হৈ থাকে অঁ, সেইটোৱে।
ত সেইবিলাকৰ মানে সেইটো আপুনি কেনেকৈ ব্যৱহাৰ কৰে, সেইটোৰ ওপ
সেইটোও জানিব লাগিব এইটোৱেই কথা, এইটো নিজৰ ওপৰত ডিপেণ্ড কৰে, কেনেকে আমি ভালকে থাকিম।
ব্যৱহাৰ কৰি যদি আমি অ', ঠগ প্ৰবঞ্চনা বিলাক যদি পাওঁ, তেতিয়াাহ'লে তো সমস্যাই দেখা দিব।
অঁ, অঁ, সেইটোৱেই।
আৰু এতিয়া মই আকৌ, অ' কওক, নাই কওক আপুনি কিবা কৈ আছিলে?
কওকচোন বাইদেউ। কিবা ক'ব কৈছিলে